হেল্ল,
অহ, অহ, কি কৰিছা?
এ, আছো ৰবা, তুমি কি কৰিছা?
আছো এনে, তুমি এটা বত, মই ডিউটিত আছো ৰবা। তুমি মোক চেলচ আৰু মাৰ্কেটিঙৰ মানে ডিফাৰেন্সটো কোৱাচোন, চেলছ আৰু মাৰ্কেটিঙৰ, ডিফাৰন্সটো কি?
আচ্ছা ক'ৰবাত কাম- চাম পাইছিলা নেকি? চেলচৰ আৰু মাৰ্কেটিঙৰ।
মানে এই মাজতে কাম এটা পাইছিলো ৰবা, চেলছৰ মানে মোক মানুহতোই, মানে সুধিছিল। মানে ফোনতে ইণ্টাৰভিউ লৈছে। তাকে মানে সুধিছিল, ছেলচ আৰু মাৰ্কেটিঙৰ মানে ডিফাৰেনচটো কি?
আচ্ছা, দিফাৰেঞ্চ বিটোৱিন চেলছ, এণ্ড মাৰ্কেটিং।
অ, মই এতিয়া কি, ক, মই চেল মই কৈছো এনে, নৰ্মেলি চেলচ মানে হ'ল এনেকুৱা বিক্ৰী কৰা। আৰু মাৰ্কেটিং টো হ'ল এতিয়া যিকোনো এটা বস্তুৰ বিষয়ে প্ৰচাৰ কৰা সেনেকুৱাকে ক'লো। সেনেকুৱাই নহয় জানো।
অ অ সেনেকুৱা অ সেনেকোৱা কব পাৰা আৰু কোৱাচোন কেনেকুৱা কি কৰিছা মই অকমান শুনি লও। মানে মই কম মোৰ নিজ মটামতটো দিম বাৰু।
মই বেছি কোৱা নাই মই জাষ্ট মই এনেই নৰ্মেলিয়ে কৈছো মানে। হঠাৎ সুধি দিলে এতিয়া মই কি কম এনে ক'লো আৰু নৰ্মেলি। বোলে ছেলচ মানে হ'ল ধৰি লওক যিকোনো এটা বস্তু। বিক্ৰী কৰা এইটো বস্তু বিষয়ে কৈ পেলাই কিবাকে সেনেক মানে। সেইয়ে আৰু যিকোনো বস্তুৱ হওক সেইটো বিক্ৰী কৰা সেইটো চেলচ বুলি জানো আৰু। মাৰ্কেটিং হল এনেকুৱা মানে বস্তু এটা মানে প্ৰচাৰ কৰা।
অ।
হেল্ল'।
অ অ শুনা পাই আছো আচ্ছা আচ্ছা।
মই জাষ্ট এই নৰ্মেলিয়ে কৈছো এইখিনিয়ে কৈছো মই আৰু বেলেগ নকলো আৰু একো। তাৰপিছত আৰু ক'লে মানে যদি নেক্স। নেক্সট ষ্টেপত যদি মানে তোমাক চিলেক্ট কৰা হয় ইটাৰভিউ কাৰনে মাতিম বুলি কৈ ফোন নকৰিলে আৰু তাকে মো। পোৱাত পোৱা নাছিলোঁ চাগে কিনে। সেইকাৰণে মই ভাবিলো তোমাক সুধিলও বস্তুতটো তুমি জানা যদি।
আচ্ছা মানে চেলছ আৰু মাৰ্কেটিং যদি মই কওঁ তোমাক। চেলচ মানে তোমাৰ। ধৰি লোৱা এটা মোৰ মাৰ্কেটিংটো আগে মাৰ্কেটিংটো কও হা। মানে চেলছত চাগে তোমাৰ মাৰ্কিটো আগে হয় মানে মাৰ্কেটিংটো ধৰি ল ক আমি। ধৰিলো আমি এটা কোম্পানি এটা খুলিলো হা। বা আমি এখন দোকান এখন খুলিলো দোকান এখন। খোলাৰ আগত ধৰি লোৱা আমি দোকানখন খুলিম একমাহান পিছয়া আমাৰ বস্তুস্তু যোগাৰ পাতি হৈ আছে। তেতিয়া কি তুমি কি কিছিয়েল কুচিয়েল কৰা মাথা মাৰিবা নেকি তুমি চেল কৰাটো মথা নামাৰা কাৰণ তোমাৰ বস্তুতো আ।
কৰিব নোৱাৰো আহা নাই অ।
কেনাকা কৰিবা তেতিয়া আমি কি কৰিম মাৰ্কেটিং কৰিম। বুজি পাইছা মাৰ্কেটিং মানে এনেকুৱা টাইপৰ। কৰিম মানে আমাৰ ইমান ইমান দিনৰ ভিতৰত আমাৰ দোকানএখন খুলিম। আমাৰ এনেকোৱা এনেকোৱা বস্তুখিনি বেচিব আছে বুজি পাইছা, এইটো ছেলচ আৰু মা। তোমাৰ মানে দিফেৰেঞ্চ আৰু, পিছত মানে যাত। তে আৰু যাতে আৰু মাৰ্কেটিং আৰু ছেলচ মানে কি। তোমাৰ মাৰ্কেটিঙৰ মেইন উদ্দেশ্য হৈছে তোমাৰ কি ধৰি লোৱা। আমি গ্ৰাহকক কেনেকৈ আমি। তিনিমা মান পিছত মানে আমাৰ যেতিয়া হৈ যাব তেতিয়া আমি আনিম গ্ৰাহকক কেনেকুৱা আনিম। আমাৰ সেইটো মেইনলি ফকাছ থাকে গ্ৰাহক আমি কেনেক আনিম।
অ অ।
আৰু চেলচ হৈছে কি আমি কেনেকৈ বিক্ৰী কৰিম। মানে কেনেকৈ বিক্ৰী কৰিম মানে সেনেকুৱা তাইপৰ আৰু। মানে এনেকুৱা এনেকুৱা টাইপৰ ক'ব পাৰা আৰু আৰু চেল আৰু মাৰ্কেটিংটো। আৰু মাৰ্কেটিংটো মানে তুমি ধৰি লোৱা ছচিয়েল মিডিয়াত দি কেলে তুমি ক'ব পাৰা। চ'চিয়েল মিডিয়া ধৰিলোৱা ছ'চিয়েল মিডিয়াত দিলা তুমি হোৱাটশেপ ইনষ্টাগ্ৰাম ফেচবুক। এইবিলাক দি তুমি মৰ্কেটিং কৰিব পাৰা আৰু যিটো চেলচ আছে সেইটো তুমি। দোকানত গেলা গ্ৰাহক গ গ্ৰাহক তাতে গেলা সেনেকে এনেকুৱা মানে। পাৰ্চনেলি পাৰ্চনেলি যায় কিনে তুমি। এইটো কব পাৰ আৰু বুজি পাইছা। আৰু তোমাৰ চেলটো মানে যিটো মাৰ্কেটিং থাকে সেইটো তোমাৰ বহুত টাইমৰ কাৰণে মানে বহুত টাইমৰ কাৰণে থাকে মানে ধৰি লোৱা অ কেনেকৈ কওঁ এতিয়া তোমাক মই। মাৰ্কেটিংটো যদি এবাৰ কৰা তেতিয়া বহুত টাইমত চাৰ্ভিচ যায় বাট আৰু। যিটো চেল হৈ থাকে সেইটো লগে লগ বিক্ৰী কৰে মানে মাৰ্কেটিং ধৰিলোৱা আজি তামানে এটা এডভাৰটাইজ কৰালা হয় নে নাই। এইটো তোমাৰ এইটো তোমাৰ হয় আহিব পাৰে হয় নাহিব পাৰে বাট বহুত টাইম লৈকে থাকিব পাৰে বস্তু হয় নে নাই। কোনটো আৰু যদিটো তুমি ডাইৰেক্ট চেলছ মান ধৰি লোৱা আজি এটা মানুহ তাক লগ কৰিলা সেই লগকৰ ডাইৰেক্ট তাক বেছি দিলা।
উম।
এনেকুৱা টাইপৰ কথা মানে এনেকা এনকা টাইপৰ আৰু থাকেই আৰু কিছুমান বস্তু আৰু। মেইনলি চেলটো মানে শুনা অঁ' মানে চেলটো এইটোৱে ক'লো কি। মাৰ্কেটিংটো হ'ল চেল কৰাৰ আগতে মাৰ্কেটিং কৰিব লাগিব। তাৰপিছত আমি চেল কৰিব লাগিব মেইনটো এইোৱেই উদাহৰণ ক'ব গ'লে।
মাৰ্কেটিং মানে এটা কথাত ক'ব গ'লে মানে প্ৰচাৰ কৰাই আৰু।
প্ৰচাৰ কৰছো আমি বস্তুটো প্ৰচাৰ কৰছো আহ এডভাৰটাইজ কৰিছো। এইবিলাক বস্তু আৰু মাৰ্কেটিং উম। মাৰ্কেটিংটো সেইটো আৰু পোষ্টাৰ চছষ্টাৰ লগালো ধৰি লোৱা কবাত। বাম আ এনেকুৱা টাইপৰ আৰু চেল মানে কি ডাইৰেক্ট আমি এটা মানুহ এটা লগ কৰিলো। ডাইৰেক্ট দোকানখনত গলো আমি এনেকে তাক বুজালো ত আমিটো বস্তু চেল কৰিম বেছিম কি কিনিবি নেকি পৰা।
কোৱা কৰে মানে যিটো এনচাৰ দিছিলো সেইটো ঠিকেই আছিল তথাপিও মানে অলপ মই ভালকে বুজাই কব লাগিছিল আৰু।
অকণমান বুজা ক'ব লাগিছিল আৰু অকণমান কেইটামান টপিক ক'ব লাগিছিল তুমি একেছলি। আহ তুমি চাগে এটা অকণমানে এক লাইনতে কৰিছা এনঞ্চাৰটো।
অঁ' অঁ'
কিছুমান এনঞ্চাৰ আছে এনেকুৱা কব লাগে যিটো তুমি এক লাইনত কলে এইচ আৰে ভাল পাই মানে তোমাৰ গাড়ী ইন্টাৰভিউ লয় কি ভাল পায় আৰু কিছুমান এনেকা আছে বস্তুখিনি এক লাইনত কলে এনঞ্চাৰটো সুত নকৰে তাক তোইত তিন লাইন মান এটলিষ্ট কব লাগে তিন লাইন ক'ব লাগে। কেনেকা ক'ব লাগিব না চৰ্ট চিম্পল আৰু লাইন তিন লাইন মান হওক। মানে এনেকুৱা চৰ্টত কব লাগে যে এ পাচঁ ছয়টা শব্দ এক লাইনত এনেকা তিনটা মান লাইন ক'লে হৈ যায়। নৰ্মেল ঘৰত জাষ্ট অকমান অকমানকে কৈ দিলা এইটো ইটো হয় এইটো সিটো কৰে এইটো ইটো কৰে। ইটো ইটো কৰি ইটো ইটো কৰি এনেক তিনবা মান কৰিলে মানে ইমপ্ৰেচিভ হয় আৰু তাহাঁতে। বুজি পাইছা তাতে ভাল পায় আৰু কি বুলি কয় এইচ আৰে তোমাক মানে কৰি ভাল পায় আৰু। অঁ' মানে সনেকোৱা টাইপৰে আৰু। তোমাৰ মেইনলি কি বুলি কয়, এইবিলাকে সুধিছিল নেকি আৰু কি সুধিছিল?
নাই মেইনলি মানে এইখিনিয়ে সুধিলে আৰু চেলচৰ চেলচৰ মানে এ সেইটো মানে কামটো আছিল। মাৰ্কেটিঙৰ নহয় চেলচৰ কাম আছিল এইটো। মোক মেইনলি সুধিছে চেলৰওপৰত এক্সপেৰিেঞ্চ আছে নে নাই সেইটো বুজিলে ভাল। তাৰপিছত। আহ সিহঁতৰ কামটো কি কলে সিহঁতৰ কামটো আছিল মানে উম ইহঁতৰ মানে যিটো- মানে সিহঁতে মানে যিটো এটা বস্তুৰ ওপৰত মানে কাম কৰে সিহঁতে- সেইটো মানে হ'ল, তোমাৰ বেদ ইণ্ডাষ্ট্ৰী মানে মেনোফেক্সাৰিং অঁ ইণ্ডাষ্ট্ৰী বা কোম্পানি বিলাকত- গৈ পেলে মানে-
সিহঁতৰ এটা এপছ এটা আছে এপছ বা ৱেবছাইট এটা আছে। তাতে মানে ৰেজিষ্টাৰ কৰাব লাগে আ- তাৰ পৰা মানে ট্ৰাক চ্ৰাক লাগিলে বা কিবা এনেকুৱা লাগিলে- যাতে সিহঁতৰ ৱেবচাইটো ৰ পৰাই যাতে অৰ্ডাৰ কৰে আৰু। সেইটো কাৰণে মানে ৰেজিষ্টাৰ কৰাব লাগে আৰু যাই পেলাই কামটো আছিল সেইটো।
আৎচ্ছা।
কামটো এনেই বেয়া নাছিল বাৰু কাৰণ মেনুফেকচাৰিং কোম্পানী বিলাকত- ট্ৰাক চ্ৰাক লাগে। ত' সেইটোত অলপ মানে মানুহে মন দিলে হয় বাৰু বাকী বা মানে বা- কি বেলেগ চেলচৰ কামতকে আৰু ধৰি লোৱা এই আৰু এটা আৰু- সেইদিনা কলো তোমাক এ ফোন পে'ৰ চাউড বক্স মানে সেইবিলাকতকে মানু মানুহবিলাক কিন্তু এইটোত গুৰুত্ব দিলে হয় মানে। কোম্পানী এটাত গ'লে। কাৰণ কোম্পানীত তোমাৰ এই গাড়ী চাড়ীটো লাগিয়ে থাকে। সেইটো কাৰণে কামটো- ভাল আছিল অ এইটো মানে ভাল যেন মই ভাবিছিলো কিন্তু মানে কি হ'ল, - মই কলো চেলচৰওপৰত তেনেকুৱা এক্সপেৰিয়েঞ্চ নাই। অ তাৰে পিছত আৰু দুইদিন পিছত কলে ইলিজিবল নহয় বুলি কৈ দিলে।
তুমি একচুৱেলি অ ইলিজিবল নাই বুলি ক'ব নাগিছিল তুমি এনেকাও ক'ব লাগিছিল। মোৰ ছেলছৰ ওপৰত অকমান আহ মানে উম' মই চেলচৰ কথা মানে ইক্সপ্ৰিয়েন্স নাথাকিলেও মই চেলচৰ কথা ভালেখিনি জানো। মই চেলচৰ ওপৰত বহুত বহুত বস্তু- মানে চেলচৰ ওপৰত মই বহুত খিনি বস্তু পঢ়িছো। হাঁ এনকা এনকা কব লাগি তুমি বুজি পাইছা? বা মই বহুত জানো চেলচৰ কথা শুনা পাইছা না কি কৈছো? অঁ হেল্লৌ'
হেল্লৌ'
অঁ মানে,
অঁ'
চেলচ অঁ চেলচ বুলি মই কলো চেলচৰ কথা শুধে ন তুমি মেইনলি- চেলচৰ ওপৰত মই দুটা তিনিটা লাইনে তোমাক কওঁ চেলচ আৰু মাৰ্কিটিংৰ ওপৰত মানে- আমি চেলটোক আমি মানে মাৰ্কেটিং কৰো আমি কিবা গ্ৰাহক- কক জনোৱাৰ কাৰণে দেখুৱাৰ কাৰণে মানে জনোৱাৰ কাৰণে যাতে আমি- গ্ৰাহকে গম পায় যাতে সেই বস্তুতটো কিনে আৰু- সেইটোও মাৰ্কেটিং আৰু চেলচ কৰা মই ডাইৰেক্ট বেছো বস্তুটো কি মানে ডাইৰেক্ট গ্ৰাহকক ওচৰত আনিম- গ্ৰাহকৰ লগত ছিংগল ডাইৰেক্ট ডাইৰেক্ট হৈ কেনে আমি গ্ৰাহকৰ লগত কথা পাতি আমি তাক চেল কৰিম। ঠিক আছে, আৰু মাৰ্কেটিং কৰা হয় তুমি যি- কোনো এটা বস্তুৰ আগত তোমাৰ বস্তুটো থাকক নথাকক তাৰে আগতে আমি বস্তুটো মাৰ্কেটিং কৰিম। একজাম্পল দিলো হাঁ এটা অঁ হেল্লৌ মানে একজাম্পল এটা- এটা বিশালখনৰ কথা কওঁ। হা বিশালৰ বিশাল বিশাল, এটা এটা এক্জাম্পল দিছো। বিশালৰ এতিয়া চোৱা বিশালৰ তাৰে কাষ্টমাৰটো নিজে নিজেটো নহয় বিশালৰ তাৰ আগতে কোনোবা হয়- কিবা প্ৰচাৰ কৰিছিল কিবা কৰিছিল হয় নে নাই বা বিশালত যে এতিয়া ইমান কা কাষ্টমাৰ যে আহে, কেনেকুৱা কাষ্টমাৰ আহিছে ইমান, আগতে প্ৰচাৰ কৰিছিল বা টিভিত এড দিছিল। বেনাৰ লাগাইছিল সেইবিলাক কৰিছিল হয় নে নাই। সেইটো হ'ল তাহাতৰ মাৰ্কেটিং আৰু চেল কিহক কয় জানা যেতিয়া তাহাতে যিবিলাক ষ্টাফ ভিতৰে থাকে
উম।
যিবিলাক কাপোৰ চেকচনত থাকে কিবা চেকচনত থাকে, তাহাতে ক'ব মানুহক এইটো এনেকুৱা এনেকুৱা বস্তু। এইটো এনেকা এনেকা কয়, তাহাতি এইটো ছেল কৰে, এইটো সবচে ডাঙৰ উদাহৰণ একজাম্পল দিব পাৰা তুমি। বুজি পাইছা মানে এ এই বিশালৰ, ধৰি লওক বিশালখনৰ কথাই কলা। বিশাল খন পহিলা প্ৰথমতে যেতিয়া ষ্টাৰটিঙত খুলিছে তেতিয়া তাহতৰ মাৰ্কেটিং টিম, মানে তোমাৰ টিভিত এডভাৰটাইজ কৰাইছে ব্ৰেণ্ডিং লগাইছে। হা ঘৰে ঘৰে পোষ্টাৰ দিছে, সেনেকুৱা মাৰ্কেটিং কৰিছে। আৰু যিটো চেল টিম থাকে চেল টিমে মানে বিশালৰ ভিতৰত থাকি কেনে মানুহক বুজাইছে এনেকুৱা এনেকুৱা বুলি। এইটো বস্তু এনেকুৱা ভালে এনেকা লৈ যাওক, ইনষ্টেণ্ট। চেলছটো মানে ইনচটেণ্ট হয়, মাৰ্কেটিঙটো মানে বস্তুটো বুজাই মানুহক কয় আৰু। তাতে মানে বিক্ৰী নকৰে তাহাঁতে, চেলত বিক্ৰী কৰে মাৰ্কেটিঙত বুজাই আৰু মানুহক। এনেকুৱা এনেকুৱা টাইপৰ হয় আৰু বুজি পালা।
এতিয়া তুমি কথা এটা হ'ল কি? তোমাৰ মানে, আহ যিকোনো বিজনেছৰ ওপৰত কিহৰ ওপৰত নলেজ আছে! মই মানে ভাবি আছো এইবিলাক প্ৰাইভেট কোম্পানী চোম্পানীটো কৰি থাকি লাভ নাই।
হম।
মই ভাবি আছো ইলেক্ট্ৰনিকছৰ দোকান এখন দিওঁ।
অ, দিব পাৰটো মজাকে ধুনীয়াকে।
পাৰো কিন্তু মানে এতিয়া মোৰ বিজনেছ লাইনৰ ওপৰত মানে সেনেকুৱা নলেজ নাই। আৰু প্লাছ ইলেকট্ৰনিকছৰ দোকান দিম বুলি ভাবিছো কিয় সেইটো সেইখন মানে অলপ চলে মানে, কম- কম আছে ন যিকোনো জাগাত হ‌ওঁক। আৰু তোমাৰ ইলেক্ট্ৰনিক বস্তুৰ ওপৰত ইমান নলেজ নাই কিন্তু বেচিক নলেজ খিনি আছে।
অ পাৰা দিব আৰে তুমি ইলেক্ট্ৰনিকৰ দোকান দিব পাৰা যদি ইচ্ছা কৰা কিয় নোৱাৰিবা তুমি। এইগিলাক কাৰণে চপ, কোনো বস্তু ষ্টাৰ টিঙত নলেজ নাথাকে মানুহৰ। মানুহেতটো শিকিগলে কৰিব ন আগবাঢ়ব সৰু পৰাই ষ্টাৰ্ট কৰিব ভুল লাইচেন্ঞ্চটো লাগিবই তুমি যিকোনো এখন দোকান দিলে। লাইচেঞ্চটো লাগিবই নহয় তোমাৰ দোকান বন্ধ কৰাই দিব নহ'লে।
লাইচেন্ঞ্চখন ক'ত বনাম?
এইগিলাক পাঁচ ছয় হাজাৰ টকাত হৈ যায় আৰাম চে চাৰি পাঁচ হাজাৰ ছয় হাজাৰ টকাত হৈ যায়। অফিচিয়েল কাম খিনি, ছয় হাজাৰ টকা মানত হৈ যাব সেইখিনি।
অ' জি এছ টি ফাইল বনাব লাগিব। জি এছ টি ফাইল বনোৱা চনোৱা। বাৰু হব এতিয়া মেইন কেছটো হ'ল, ইলেক্ট্ৰনিকৰ লাইছেঞ্চখন মই কেনেকে বনাম বা।
লাইচেন্সো তুমি ইউটিউবত মাৰি দিলে গোটেই ষ্টেপ বাই ষ্টেপ আহি যাব।
অ' অ' মোৰ বাৰু ইলেক্ট্ৰনিক্সৰ যিহেতু ডিপ্ল'মা আছে মই। ডাইৰেক্ট এপ্লাই কৰিব পাৰিম কিন্তু এতিয়া ক'ত কৰে কেনেকে কৰে সেইটো গম নাপাওঁ মই।
এই সেইবিলাকো হৈ যাব দিয়া সেইবিলাক তুমি আমি কৰিব লাগে নাজানো বাত এবাৰ বস্তুখিনি যদি চাওঁ। এবাৰ যদি ইউটিউবত বুজাই দিয়ে আমি পাৰি যাম ইমান ডাঙৰ কথা নহয়। সবত ছে মেইন হল তোমাৰ ইনভেষ্টমেণ্টটো লাগিল। ছেকেন কথা তোমাৰ দোকান এখন লাগিল দোকান খন এনেকুৱা জাগাত। তোমালোকে যিটো জাগাত লোকেছন লোকেছনটো সবতকৈ বেছি মেটাৰ কৰে। যিকোনো এখন বিজনে যদি বিজনেছ কৰিব খোজা লোকেশচনটোত এক নম্বৰ ৰাখিব দে।
অ
তুমি চাৰ্ভিচ দিয়া নে নাই ইটো দুই নম্বৰ।